অফ হেল্ল, ' অই কথা এটা কথা এটা শুনাচোন।
অ কোৱা?
এ মই তোমাৰ কথা এটা কাৰণে ফোন কৰিলো।
উম কোৱাচোন।
তুমি যে মাজতে যে ব্ৰইলাৰ ফাৰ্মখন খোলা নাছিলা।
অ
এ ফাৰ্মখন কেনেকুৱা চলি আছে পিছে।
ফাৰ্মখন ঠিক ঠাকেইে চলি আছে বাৰুতে।
ঠিক ঠাকে চলি আছে ন? অহ অ মানে এইটো কি বুলি কয় মই সেই ফাৰ্ম খানে ময়ো এখন খুলিম বুলি ভাবিছিলো বুজিছা।
উম এইটো কোম্পানী আন্দাৰত কৰিলে বেছি লাভ হয় বুজিছা।
অ মই তাকে তাৰ মানে ফাৰ্ম খন খুলিম বুলি ভাবো ত কাৰণে মই তোমাক মানে তুমি খুলিছা ন তোমাৰ অলপ জ্ঞান আছে তাৰ ওপৰত, মই সেইটো কাৰণে তোমাক সুধিবৰ কাৰণে ফোন কৰিছিলো, মানে কেনেকে কি হৈছে মানে সেইবিলাকৰ ওপৰত।
উম
এই ক'ব পাৰিবা নেকি অলপ, তুমি প্ৰথম কেনেকে কি কৰিলা, খিনি মোক অকল কব পাৰিবানিকী তুমি অলপ।
এইটো কাৰণে তোমাৰ মানে এটা নিৰ্দিষ্ট জেগা লাগিব, জেগাটো ধুনীয়াকৈ তোমাৰ তাৰমানে কোম্পানীৰ মানু্হ আহি পেলাই চাবহি তোমাৰ জেগাটো,
উম
তাৰপা ধুনীয়াকৈ হেৰি মানুহ আহিব, মানুহে তাৰপিছত তোমাক এটা হেৰি দিব গেছলেম।
অহ
সেই পোৱালিটো হেই যেতিয়া পুহিবা ন, সেইটো তোমাৰ সেই দানা পানীত দানা খিনি তাপাই দিবা বাৰু তে
অহ
তাৰপিছত তোমাক এইটো পুহিলা ন তাৰপছত তোমাৰ যেতিয়া এইটো মাহৰ লাষ্টত এইটো উজন কৰি লৈ যায় মানে কোম্পানী মানুহে।
মানে তোমাৰ কেইমাহৰ কাৰণে বোলো থ
এইটো তুমি কনটেক্ট লওপাৰা।
অ মানে তোমাৰ লাভ কিমান মান থাকে সেইটোত চাগে?
থাকে আহ তেনকাই।
অ হয় নেকি?
হম হয়।
তোমাৰ এনেই কিমান দিন হ'ল ফাৰ্মখন খোলা বাৰু দে?
আজি হ'ল দুই তিনি বছৰ মান।
দুই তিনি বছৰমানান হ'ল ন? মানে লাভ আছে নে ফাৰ্মত?
লাভ মানে তুমি লাভ আছে খালি যদি মুৰ্গী যদি বেমাৰ হয় মৰে তাৰপিছত কিবা হয় সেইটো খালি অলপ লোকচান হয়।
অ লোকচান হয় ন তাত অকণ তাৰমানে হেৰি হয় অ তুমি এনেই ফাৰ্মখন বনা বনাইছা ন তুমি ফাৰ্মখন?
অঁ নিজৰ পইচা দিয়ে বনাব লাগিব ফাম খণ তেতিয়া তুমি প্ৰথমে ফাচ ফাচ। হেল্ল' হেল্ল' হেল্ল'